নে অ', শুনিছো শুনিছো। মই তোমাৰ সেই এনেই বিচনাতে শুই আছোঁ, তুমি কি কৰিছা?
এনে আছোঁ তোমালে ফোন মাৰিছিলো।
অ', অ', অ'। অ', খবৰ ভালেই ভালেই, তোমাৰ কেনেকুৱা?
তো
ভাল অ', অ', বাকী গৰম বন্ধ আহি আছে নহ
এই গ
অ', অ', গৰম বন্ধ আহি আছে অহ। তাকে কিবা প্লেন চ্লেন বনাইছা নেকি?
তাকে এ ভাবিছো আমি
আমাৰ এই
এ আমাৰ তালৈকে ওলাই যাম আমি সকলোৱে। তাতে এতি সৰুকে আমি লগকে খানাও খামগে।
আৰু আমি অ', অ', অ'। ভালেই হ'ব বাৰু দেই। তে হ'ব কিন্তু তাত এতিয়া যিবোৰ মানুহে আমাৰ ফাৰ্ষ্ট জানুৱাৰী খাবগৈ। বা পাৰ্টি চাৰ্তি
ন' বহুত বেয়া কাম কৰিছে।
জানান নাই। হয়, হয়।
তুমি জানা নাই সিহঁতে এতিয়া প আমাৰ নতুন ডেকা বয়সীয়া ল'ৰাসকল বয়সীয়া গৈ তাত গৈ
পাৰ্টি কৰি তাত গৈ দি
পাৰ্টি কৰি অ', গুটকা চুটকা খাই তাত গোটেই নদী খনে একদম লেতেৰা কৰি থৈ আছে আমাৰ যি খম আমাৰ নতুন দলং বনাই আছিলে ন' তাত গোটেই
হয়, হয়।
ন বুকে খায়।
অঁ, হয় তাকে আমি- এতিয়া আকৌ আপোনাৰ -
ত পিছত যিখিনি অনা খাব যাব সেইখিনি সেই জাৰৰ দেখি এতিয়া বেছি ভাল পাব হয়নে, নহয়?
নহয়। অঁ, তাকে সেইটো কামটো বাৰু বেয়া নহয় দেই। মই তোমাক- কামতটো ভাল পাইছো। মানে তুমি ধৰি লোৱা- খানা খোৱাও হ'ব আৰু তাৰ লগতে আমি জেগাখিনি অলপ চাবও পাৰিম- তাৰ বিষয়ে জেগাখিনিৰ বিষয়ে অকণমান অধ্যয়নো কৰিব পাৰিম- আৰু লগতে কি হব আমাৰ সেই যি মানে ওচৰৰ কাষৰীয়া যিসমূহ- পৰিৱেশসমূহ- আমি আচলতে সেই পৰিৱেশটো চফা কৰাও হব! আচলতে সেইটো আচলতে বহুত ভাল ভাল- সেইটো আচলতে অঁ, আচলতে মানে কি গম পাইছা নাই? এই অঁ, এনেকে মানে তোমাৰ নিচিনাকৈ আচলতে যদি সকলোৱে ভাবে, গম পাইছা নাই? তেনেহলে আচলতে সেই হেৰি তোমাৰ লেতেৰা নহয়! কাৰণ তেতিয়া সেই কোনেও লেতেৰা নকৰিবই, কোনেও- মানে হেৰি নকৰিবই- প্ৰদূ্ষণ নকৰিবই! গতিকে প্ৰদূ্ষণমুক্ত হৈ থাকিব আৰু।
লেতেৰা দেখি আহিছো মানে নদীত মানে চাবই নাই মানে বহুতে বহুত-
অঁ, অঁ, অঁ। তাকে তাকে মওঁ মওঁ ময়ো গৈছিলো নহয় মই তোমাৰ- মই তোমাৰ বেছি দিন হোৱা নাছিলে যোৱা। মই তোমাৰ- এনেই গৈছিলো মানে দেই মই জাষ্ট এনে চাবলৈ গৈছিলো আৰু। তাতে মই দেখি আহিছো মানে বহুত লেতেৰা। তোমাৰ কি হয়, মানুহ বিলাকে তোমাৰ কিছুমান তোমাৰ জুৱাৰীও থাকে সিহঁত। তোমাৰ জুৱাৰী বিলাকে কি কৰে তাত- আকৌ তোমাৰ মানে বেয়া বস্তু বিলাক খাব, বেয়া বস্তু বিলাক খাই তো কি কৰিব তাতে বটল - চটল ভাঙি থৈ আহিব। তাৰ পিছত আকৌ তোমাৰ কি হয় মানে গম পাইছা নাই? তোমাৰ বহুত এনেকুৱা মানুহ আছে, তাত তোমাৰ তোমাৰ ঘৰৰ যিসমূহ- আৱৰ্জনা- আৱৰ্জনাবোৰ আনি মেলি কি কৰে, হয়তো সেই নদীৰ কাষত দম কৰি থব- নহয় কি কৰে সেই নদীতে আচলতে উটুৱাই দিয়ে। গতিকে-
বেয়া কথা। আমি আমি আমি চাফা কৰাৰ লগতে-
হয়। অঁ, হয়। হয়। অঁ, সেই সেইটো আচলতে ভাল হ'ব দেই। কাৰণ তোমাৰ মানে - ধৰি লোৱা-
মানে দেখিলে গম পাব যে অনুভৱ কৰিব যে অঁ- এইটো আমি এনেকে লেতেৰা কৰাটো আচলতে- ভাল নহ'ব গতিকে হয়তো কিছু পৰিমাণে চাইন ব'ৰ্ডখন যদি থাকে নদীখন যদি চফা হৈ থাকে, নদী কাষৰীয়া অঞ্চলসমূহ যদি চফা হৈ থাকে তেনেহ'লে হয়তো অলপ হ'লেও আচলতে কমিব চাগে লেতেৰাটো।
আৰু আমি চাইনব'ৰ্ডখন অলপ ওখ
হয়।
মানে এই সন্তকালে মানুহেকণ ভাঙি চিঙি নষ্ট কৰি পেলোৱা দেখা যায়, হয় নহয়?
হয় হয়, নিশ্চয় নিশ্চয়। আমি আমি আমাৰ আমাৰ কলেজো এতিয়া গৰম বন্ধ দিব যিহেতু কলেজখনো অলপ
খন অলপহে আগলে আমি তাৰ আগতে অলপ চাফা কৰি আহিম হয় নহয় কলেজখন। কলেজখন তেতিয়া আমাৰ দেখিবলৈও ভাল হ'ব
হয়।
নতুনকে যিখিনি ল'ৰা ছোৱালী আহিছে সেইখিনিও
হয় হয় হয়, নিশ্চয় নিশ্চয়। আচলতে তোমাৰ সেইটো কথাও মই ভাল পাইছোঁ দেই। এতিয়া তোমাৰ কি হয় তোমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকে তোমাৰ কি কৰে মানে যিমা মানে আচলতে সেই স্কুল কলেজবিলাক ভাল নাপায় গম পা অ' কিছুমান ল'ৰা ছোৱালী মই দেখিছোঁ তোমাৰ মানে যিমান ক যিমান বাৰে সিমান কি কৰে স্কুলৰ যিসমূহ প্ৰপাৰ্টি আছে, বস্তু আছে সেইখিনি আচলতে যিমান পাৰে সিমান অনিষ্ট কৰিবলৈ চেষ্টা কৰে, অ' আৰু কি কৰে তোমাৰ যিমান হয় যিমান পাৰে সিমান লেট তেৰা কৰিবলৈ চাই, মানে তোমাৰ এইবিলাক আচলতে মানে আচলতে সেইবিলাক খং খংটো আচলতে হেৰি কৰে। শিক্ষকৰ প্ৰতি থকা আচলতে খংসমূহ ত-তাতে আচলতে তেওঁলোকে উলিয়াই দিয়ে কিন্তু আচল আমি আচলতে শিক্ষকৰ প্ৰতি বেয়া পালেও, শিক্ষকক বেয়া পালেও আচলতে আমি আমাৰ স্কুলখনে তোমাৰ একো ক্ষতি কৰা নাই বা কলেজখনেতো একো ক্ষতি কৰা নাই আমাক। গতিকে আমি সেইটো আচলতে কৰাটো আচলতে আমাৰ ভুল গম পাইছানে, আমি অ' স্কুলৰ সেইবোৰ আমাৰ চৰকাৰী প্ৰপাৰ্টি এ, সেইফালে সেইকাৰণে আমি তোমাৰ ভা নষ্ট কৰিব নালাগে। আৰু সেইবিলাক আচলতে সেইবিলাকো আমাৰেই কাম আহিব, সেইবিলাক বস্তুবিলাক আমাৰেই। গতিকে আমি সেইবিলাক লেতেৰাও কৰিব নালাগে আকৌ। এ, এ তোমাৰ অনিষ্টও কৰিব নালাগে আৰু কি হয় গম পাইছা নাই এ, এনেকুৱা ধৰণৰ কামবিলাক কৰিলে কি হয় আমাৰ দেশখন মানে এনেকুৱা ধৰণৰ কিছুমান কামৰ জহতে আমাৰ দেশখন আচলতে বহুত পিছুৱাই আছে গম পাইছা নাই। হয়, চৰকাৰে আচলতে উন্নত কৰিব চাইছে কিন্তু উন্নতিৰ দিশত মানে আগবঢ়া নাই। কথাবিলাক অকমান এনেকুৱা ধৰণৰ। হয় হয় হয়, আচলতে সেইটো মাক দেউতাকেও আচলতে সেইবিলাক কথা আচলতে শিকাব লাগে ল'ৰা ছোৱালীক, তেতিয়া মানে ভাল সং কাৰ দিব লাগে মানে তোমাৰ ভাল সংস্কাৰ থকা ল'ৰা বা এজন ছোৱালীয়ে আচলতে সেই তেনেকুৱা আচলতে পদক্ষেপসমূহ গ্ৰ-গ্ৰহণ নকৰে।
নকৰে হয়।
গতিকে সেইবিলাক কথা অকমান চাব লাগে আৰু। আৰু তোমাৰ কি হয় তোমাৰ এই পা মানে পানীটো কেলে প্ৰদূষণ কৰিব নালাগে গম পাইছা নাই।
মানে এনে যদি তুমি চাওঁ সেই নদীৰ পানীটোক আমি পৰিষ্কাৰ বুলি ক'ব পাৰোঁ। কাৰণ তোমাৰ এতিয়া ধৰি লোৱা সাগৰ চাগৰৰ পানী বিলাকতো আচলতে লুনীয়া। সেইবিলাক আচলতে ব্যৱহাৰৰ উপযোগী নহয় কিন্তু আচলতে তাৰ লগত আমি তুলনা কৰি যদি নদী পানীসমূহৰ কথা কওঁ তেনেহলে আচলতে নদীৰ পানীসমূহ আমাৰ ব্যৱহাৰৰ উপযোগী গতিকে সেইটো আচলতে আমি ফ্ৰেছ ওৱাটাৰ বুলিও ক'ব পাৰোঁ। কিন্তু কিন্তু মানে সেইটো আমাৰ বহুত মানে ভাল পানী গতিকে পৰিষ্কাৰ পানী সেইটো কাৰণে আমি স পানীটো যিমান পাৰো আচলতে সিমান সংৰক্ষণ কৰিব লাগে কাৰণ আমাৰ পৃথিৱীত মানে তোমাৰ পৃথিৱীখনত তোমাৰ সেই ভাল পানীৰ পৰিমণটো খুব কম হয় হয়
অ আমি
লগতে আমাৰ যি আছে যাৰ পৰা আমাৰ আহা বস্তু ও যি আমি হয় হয় স দুতো আমি অলপ তেওঁলোকৰ যি মালিক সেই
ক ক'ব লাগিব নয় নহয় আমাৰ ছাত্ৰ সন্থা সকল যাতে দেখোনখমান লেতেৰা নকৰে
হয় হয় নিশ্চয় নিশ্চয় অ সেইটো কাৰণে তোমাৰ এই আমাৰ নদীসমুহ আমি আচলতে পৰিষ্কাৰ কৰিব নালাগে আৰু কি কৰে গম পাইছ নে এই কিছুমান ধৰি লোৱা নদী কাষৰীয়া অঞ্চলৰ লোকসকল সেইসকলে মানে কি কৰে তোমাৰ নদীৰ পানীসমুহ ব্যৱহাৰ কৰে তাৰ সেই ব্যৱহাৰ নদীৰ পানী সমূহ যদি ব্যৱহাৰ কৰে অ অ সেই তেনেকুৱা ধৰণৰ আৰু নদীৰ কাষত বা বাস কৰা লোকসকলে তোমাৰ অ তেনেকুৱা মানে সেই যেতিয়া পানী খিনি ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকৰ আচলতে বহুত স্বাস্থ্যৰো ক্ষতি হয় আৰু যিহেতু এতিয়া তোমাৰ বৰ্তমান লোকসকলে নদীসমূহতো বহুত অপৰিষ্কাৰ কৰে হয় নহয় নদীসমূহ প্ৰদূষণ কৰে গতিকে সেয়া পানীটো ব্যৱহাৰ কৰিলে আচলতে বেয়া
বেয়া হয়
গতিকে সেই মানুহ বিলাকৰ বহুত ক্ষতি হয় অ গতিকে আমি সকলোৱে সকলোৱে আমি সেই কথাটো চিন্তা কৰিব লাগে যিহেতু নদীসমূহ আমাৰ আমি নদীসমূহক মা বুলিও
হয় হয় সেইবাবে আহা আমি সকলোৱে এ এইবাৰ গৰমত ফুৰিবলৈ গৈ আমি সকলোৱে
হয়ফোৱাৰ চ
পাৰি আৰু যাতে দ্বিতীয় বাৰ কোনো তাত গৈ সেই লেতেৰা
নিশ্চয় নিশ্চয় আৰু
যি আমাৰ আমাৰ নিজৰ বিদ্যালয় তাত গৈ আমি অলপ চাফ চিকুণা কৰিম যাতে দেখিবলৈ শুৱনি হওঁক
হয় হয় এতিয়া বিদালয় এতিয়া আৰু অ ভাল পাওঁ হয় হয় হয় সেইটো সেইটো আচলতে ঠিকেই কৈছা তুমি আৰু আচলতে আমি অকল সেইখিনি আচলতে তোমাৰ ধৰি লোৱা আমি খানা খাবলৈ গ'লো তাৰ পৰা আমি আচলতে সেই আচলতে নদী খন বা আমি পৰিষ্কাৰ নী খনটো আমি পৰিষ্কাৰ কৰিব নোৱাৰো কিন্তু সেই ধৰি লোৱা, আমাৰ নদীৰ কাষৰত মানে সেই নদীৰ কাষৰ ঠাই বিলাক আমি জানিবা চফা কৰিলো।
হয়- হয়।
গতিকে, আমি আচলতে তাত যেনিবা চাই চাইনবৰ্ড এখন মাৰিলো। কিন্তু আমি সেইখিনি আচলতে কৰিয়ে, আচলতে আমি এনেকে বহি থাকিলে নহব। আমি অ, আমি কি কৰিব লাগিব গম পাইছা নাই? তাৰ লগে- লগে, সমানে- সমানে, যিহেতু আমাৰ মানুহে সেইবিলাক বেয়া কৰিছে। গতিকে, আমাৰ সেই সমাজখনত আমি এখন মিটিং দিব লাগিব। অ, সেই মিত মিটিংত আমি সেই মানুহ বিলাকক সেই প্ৰদূৰ্ষণ প্ৰদূৰ্ষণৰ ওপৰত এখন সজাগতা সভা আয়োজন কৰিব লাগিব। যাতে এই নদীসমূহ আমাৰ বেয়া নকৰে। তাৰ প্ৰতি আমি সজাগতা বৃদ্ধি কৰিব লাগিব মানুহৰ সতে। আৰু আমি আচলতে কি কৰিব লাগে কিছুমান অ, হয়- হয়- হয়, চৰকাৰেও যাতে এনেকুৱা এটা আঁচনি উলিয়াওক। যাৰ জৰিয়তে কি হয়, তোমাৰ আহ, নদীৰ যিসমূহ পানী তোমাৰ সেই প, তোমাৰ এটা ছাইডত তোমাৰ এনেকুৱা ফিল্টাৰ টাইপৰ এটা বস্তু লগাওক যাৰ সহায়ত কি হ'ব নদীৰ পানীসমূহ ফিল্টাৰ হৈ মেলি তোমাৰ চফা হয়, যাতে বেয়া বস্তু সমূহ
হয়, ভাল হব। হয়, নিশ্চয় ভাল হব। তাকে
হয়, হয়।
আমি আকৌ এবাৰ পাতিম হা
তুমিও ফোন মাৰিবা।
হয়-হয়-হয়, মই নিশ্চয় কৰিম, নিশ্চয় কৰিম, মানে সেই এনে ফোন কৰিবলৈ মই আচলতে সময় পোৱা নাছিলো। বেয়া নাপাবা, মই বাৰু ফোন কৰিম বাৰু নিশ্চয় কৰিম। অ, অ, বাৰু- বাৰু ৰাখিছোঁ, দিয়া তেতিয়া।